হেল্ল'
অ শুনিছ নে?
অঁ মই শুনিছোঁ, মোৰ মাতটো গৈছেনে?
উম গৈছে?
অ বাকী কি কৰি আছা?
কি কৰিবি আৰু বৰষুণৰ বতৰ ঘৰতে আছো। কলেজো বন্ধ। ক'তো ওলাইও যাব পৰা নাই, বৰ হৈ আছো। ভালে হ'ল তই মোক কল কৰিলি।
অ তাকে বহুত বৰষুণ দি আছে এইকেইদিন বাৰু। খবৰ ভালনে বাৰু?
ভাল আছোঁ আৰু, তই তোৰ ভাল?
অঁ ময়ো আৰু আছোঁ এনেই। খবৰ পাতি তেনেকুৱাই আৰু। ঘৰত বহি থাকিব লাগে এতিয়া। কলেজ আৰম্ভ হ'লে কলেজত যাব লাগিব সেয়াই আৰু।
সেইটোৱে, চবৰে সেইটোৱে টেনচন। কলেজ খুলিলে আৰু কলেজ কিন্তু এতিয়া চা হা, মই কথা এটা কওঁ? এতিয়াতো মানে কলেজত গ'লে এনেকুৱা লাগে কি ঘৰত থাকিব ইচ্ছা যায়, কিন্তু ঘৰত থাকিলে এনেকুৱা লাগে কলেজ থাকি যাবলে ইচ্ছা যায়। এতিয়া যদি মই ক'বলে যাওঁ কলেজ যোৱাটো মই বেছি মানে ভাল বুলি ভাবো। কাৰণ কিয় চা আমি আমি আমাৰ বন্ধু-বান্ধৱীৰ লগত সময় কটাব পাৰো। বহুত বস্তু শিকিব পাৰো। আৰু যদি ক'বলে যায় একেলগে আড্ডা মাৰিব পাৰো, একেলগে কিছুমান মজাৰ কাম কৰিব পাৰো সেইকাৰণে মই ভাবো কি মই কলেজ যোৱাটো বেছি মানে ভাল পাওঁ আৰু। ঘৰত থাকিলে তই খালি বহি থাকিব লাগিব একো কাম নাই। আৰু লগৰ লগত তই বহুত বস্তু শিকিবলৈ পাবি, কিবা বোলে তোক শিক্ষকে কিবা বোলে তোক বুজাই দিলে, সেইটো বোলে তই বুজি নাপালি তেন্তে তই তোক বন্ধু-বান্ধৱীয়ে যদি বুজাই দিয়ে সেইখিনি বস্তু তই ভালকে বুজি পাবি। আৰু হাঁহি ধেমালি ফটো উঠা কেণ্টিনত বহা, বহুত বস্তু আহি যায় ভাল লাগে।
অ, সেইটো কিন্তু হয়, কিন্তু ঘ, হা?
তোৰ ক'ত ভাল লাগে?
তাকে মানে তই কোৱা কথাটোও মই বাৰু অ মানে ঠিকেই আছে আৰু অ কলেজত গ'লে এই বন্ধুবৰ্গৰ লগত কথা পাতি বা আলোচনা কৰি থাকিব পাৰি। তেতিয়া বস্তুবোৰ সনকালে মনতো হয়। কিন্তু ঘৰত তো যদি আমি বহো এনেই বহি থাক থকাতকৈ মানে আমি যদি সময়টো ভালদৰে মানে ব্যৱহাৰ কৰো তেতিয়া ঘৰত বহাটো মানে আমাৰ আমনিৰ কাম নহ'ব। কিন্তু আমি সেইটো বস্তু মানে কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটোৱে আমি নাজানো। মেইন কাৰণ সেইটোৱেই সেইটো হৈছে আমাৰ যি বৰ লাগে। সেইটো কাৰণে আমি যদি ঘৰত কিবা কিবি কাম কৰি থাকোঁ নিজকে ব্যস্ত ত ৰাখিবলৈ জানো। লগতে আ মানুহৰ লগত মা বা মা-দেউতাহঁতৰ লগত কথা বতৰা পাত তো অলপমান সময় কটাও। সেইবোৰ সেইবোৰে চাগে আমাৰ দিনটো অলপ ভাল কৰি তুলিব। আৰু আমাক যিখিনি মানে অলপ ষ্ট্ৰেছ ফিল হয় সেইবোৰো দূৰ কৰিব চাগে। মই এইটো ভাবো আৰু।
তই কিন্তু এইখিনি ঠিকেই কলি দেই। মোৰ সঁচাকে মই ভুল ভাবি আছিলো কি অকল কলেজতে ভাল লাগে। এতিয়া চা তই কোৱা কথাখিনি ঠিকে। এতিয়া আমি খালি মোবাইলটো লৈ ৰীলচহে চাই থাকো, সামাজিক মাধ্যমতে আমি মানে এক্টিভ থাকো। কিন্তু আমি যদি মোবাইলটো থৈ কিনে ঘৰত কি হৈছে বা আমি কি কিতাপ পঢ়োঁ দুখান দুখনমান বা আমি মাহঁতক সহায় কৰি দিও সেইবোৰ যদি আমি কৰিবলে আৰম্ভ কৰো তেন্তে চাগে কেনেকে দিন টো গুচি যাব আমি গমকে নাপাম। কিন্তু মবাইলতোটো ল'লে এনেকুৱা হয় কি পাঁচ মিনিট বোলে আজি মই পাঁচ মিনিট চাম। নাই পাঁচ মিনিটৰ পৰা এইটো কেনেকে দছ মিনিট হ'ব, দছ মিনিটৰ পৰা কেনেকে ত্ৰিশ মিনিট হ'ব। কেনেক কে এক ঘণ্টা হৈ যাব তোৰ গমকে নাপাওঁ। আৰু এনেকে ভাবো কি অ আমি বৰ হৈ আছো ঘৰত। কিন্তু সঁচাকে যদি আমি কাম কৰো মোবাইলটো থৈ কিনে। সময় নষ্ট নকৰি সময় যদি ব্যৱহাৰ কৰিব জানো তেন্তে আমাৰ কাৰণে সঁচাকে ঘৰতো আমাৰ মানে ভাল লাগিব থাকিবলে।
সেইটোৱে আৰু আহ আমাৰ হাতত মানে ঘৰত যদি আমি এনেই বহি আছোঁ বা ব'ৰ লাগি আছে মানে আমাৰ হাতত। কিমানখিনি সময় আছে কিন্তু আমি এনেই। মানে নষ্ট কৰি আছো আৰু ক'ব গ'লে কাম নথকা নহয় বহুত। কাম আছে কিন্তু আমি এনে থৈ দিওঁ কি কাইলৈ কৰিম কাইলৈ কৰিম আৰু কিন্তু সেই কালি কৰিম কালি কৰিম বুলি থৈ যে দিওঁ। সেই কালিটো নাহে কেতিয়া কেতিয়াও আহিয়ে নাপায় আৰু পিছত যেতিয়া আমাৰ বহুত। মানে জল জলবাজি হ'ব তেতিয়া মানে আমাৰ সেই লাগিব আৰু। ষ্ট্ৰেছ ফিল হ'ব।
উম তই ঠিকেই কৈছ দেই আৰু মানে কেনেকুৱা হয় তমান বেলেগ একোৱে নকওঁ। বেলেগৰ কথানো কি কম মোৰ কথাই কওঁ মই। পৰীক্ষাৰ সময়ত মানে।
আগতে মই পঢ়ি থৈ দিব নোৱাৰো পৰীক্ষাৰ আগদিনা সেও আগদিনাত। দিনটো নহয় দেই ৰাতি। ৰাতি মই আঠটা মানৰ পৰা আৰম্ভ কৰো তেতিয়াহে মই যাই কিনে মানে পঢ়িব পাৰো মানে তেত তিয়াহে মই পঢ়ো। হয়, তেতিয়া মোৰ এনেকুৱা লাগে কি ইয়ে ৰাম ইমান সোপা আছে যদি মই আগৰ পৰা পঢ়িলো হয়। কিয় নপঢ়িলো এইবাৰ মই আগৰ পৰাই পঢ়িম পিছত আকৌ নেক্স। ত মই সেন্তে সেইটোয়ে কৰো কি মইয়ো। পৰীক্ষা আগদিনাই পঢ়ো সেইকাৰণে ভালকে একো মনত না নাৰাখে। মই সময়টো মানে যদি ভালদৰে ব্যৱহাৰ কৰো আমি তেন্তে আমাৰ কাৰণে ভাল হ'ব।
ঠিক কৈছ তই মানে এইটো বস্তু মোৰ লগতো হৈছিল। মানে যোৱা বছৰে এনেকুৱা হৈছিল মোৰ পৰীক্ষাৰ মই ভাবিছিলোঁ কি ছিলেবাছটো বহুত সহজ হ'ব মই মানে একদিন আগত তে পঢ়ি মানে মই সকলোখিনি আ কৰিব পাৰিম আৰু পৰীক্ষাত ভাল নম্বৰ আনিব পাৰিম কিন্তু যেতিয়া মই পঢ়িবলৈ আৰম্ভ কৰিলোঁ পৰীক্ষাৰ আগদিনা। মানে একো শেষ কৰিব পৰা নাছিলোঁ মানে তেতিয়া মই শিক্ষা পাইছোঁ যে। সময়ৰ কাম মানে সময়ত কৰিব লাগে আৰু। আজিৰ কাম আজিয়ে কৰি থোৱা ভাল কালিলৈকে নাৰাখি নাৰাখিবই লাগে। আৰু সেইবোৰ মানে। শিক্ষা পাব লাগে মানে আৰু। সময় যাতে মই ভালদৰে ব্যৱহাৰ কৰোঁ। সেইটোৱে মোক মানে শিকালে আৰু। তেতিয়াৰ পৰাই এতিয়া মানে মই চেষ্টা কৰি আছোঁ সময়ৰ কাম সময়তে কৰিম আৰু। ঘৰত যিখিনি সময় থাকোঁ সেইখিনি সময় যাতে মই ভালদৰে ব্যৱহাৰ কৰোঁ সেইটোৱে মই চেষ্টা কৰিছোঁ।
উম মইয়ো কৰিব লাগিব তেন্তে। মানে চাহ এতিয়া মোৰো যেনেকুৱা হয় খালি মোবাইলটোকে চাই থাকো। ঘৰৰ কাকো নামাতো ঘৰৰ কাৰো লগত কথা নকওঁ মই যদি
বস্তু খিনি কৰো কাম খিনি যদি মই কৰো কাম খিনি কৰি কিনে ঘৰৰ মানুহৰ লগত যদি মই সময়ো কটাও তেতিয়া মোৰো মনতটো ভাল লাগিব আৰু মোৰো এনেকুৱা হ'ব কি ঘৰতো বৌৰ নালাগিব পাৰে। এনেকুৱা হব কিন্তু এতিয়া মই খালি ফোনটোকে চাই থাকো সেইকাৰণে মোৰ মানে বৰ লাগি যায়। আৰু সময় কাম সময়ত নকৰাৰ কাৰণে আগলে মোৰ বহুত বুজা আহিছে এচাইনমেন্ট হওঁক প্ৰেক্টিকেল হওঁক বহুত কিবা কিবি আহি যায় এনেকুৱা ধয় তোৰ মানে কলেজৰ পৰা তোৰ দেত এটা দিয়ে তই কি মানে এদিনা তই এছাইনমেণ্টটো কমপ্লিত কৰিব লাগিব। মই বোলো কি হ'ব কমপ্লিট কৰি দিম এদিন আগত। এতিয়া এদিন আগত বহিব ধৰো। মোৰ মাথাটো গৰম হৈ যায় বেছিকে লিখিবও নাপাও, আৰু এনেকে মই চাবমিট কইটো দি কিনে মই নম্বৰটোও মই কম পাওঁ। যদি মই আগৰ পৰাই সেইখিনি কৰিলো হয় চাগে মই নাম্বাৰটোও বেছিকে পালো হয়।
অ সেইটোৱে নাম্বাৰটো যেতিয়া কম পাওঁ তেতিয়া এনেকুৱা লাগে মই যদি এই এটা ৰাতিতে পঢ়ি এইখিনি পাওঁ তেতিয়া মই যদি আগৰ পৰা পঢ়িলে হৈ চাগে, মই আৰু ইয়াতকৈ ভাল কৰিব পাৰিলোঁ হয়। তেতিয়া মানে মানে আফচোচ হয়, আৰু সময়টো মই কিয় ভালদৰে ব্যৱহাৰ নকৰিলোঁ কিয় মই এনেই নষ্ট কৰিলোঁ। তাৰপিছত ভাবোঁ যে নেক্সট মই পিছৰ পৰা মই ভালদৰে হেৰি কৰিম। কিন্তু আৰু আমাৰ যি অৱহেলা আহে যিখিনি অলস আহে এইবোৰে আমাৰ জীৱনটো খাই পেলাইছে।
উম, সেইটোয়ে মানে আমি ইমান বেছি এলেহুৱা হৈ গৈছোঁ, আৰু কিছুমান এনেকুৱা মানুহ আছে হা যিবোৰ এলেহুৱা নহয় সেইবোৰ কিন্তু ভৱিষ্যতে ভাল মানুহও হয়। আৰু সামাজিক ভাৱেও বহুত বেছি এক্টিভ থাকে, এতিয়া মইতো মানে এতিয়া এনেকে ভাবি আছো কি মই এলেহুৱাটো কেনেকুৱাকে নোহোৱা কৰোঁ। আৰু এতিয়া চাহ ৰাত ৰাতিপুৱা যদি মই উঠো তোৰ ধৰি ল চাৰে ছটা মানত তেতিয়াৰ পৰা যদি মই কামবোৰ কৰোঁ। তেন্তে মোৰ দিনটো ভালদৰে যায়, মোৰ উঠোৱেই তোৰ ন বজাত এতিয়া কলেজ থাকিলে বাৰু। সোনকালে উঠা হয়, কিন্তু মই এনেই ইমান মানতে উঠো তই কেইটাত উঠ ৰাতিপুৱা
মইয়ো আগতে বহুত দেৰিকৈয়ে উঠা আছিলোঁ কিন্তু এতিয়া মানে বুজাৰ পৰা অলপ চেষ্টা কৰোঁ সোনকালে উঠিবলে কিন্তু সেইবুলি আৰু বহুত সোনকালে উঠিব নোৱাৰোঁ। কষ্টটো হয়, আ কিন্তু সোনকালে উঠিলে কি হয় জান? মানে, দিনটো দীঘলীয়া যেন লাগে। আৰু সকলো কাম মানে সময়তে হোৱা যেন লাগে।
উম তই ঠিকেই কলি দে। মানে আৰু এনে তই ব্যায়াম চিয়াম কৰা নে ৰাতিপুৱা মই মানে কৰিব চেষ্টা- কৰো, কিন্তু মই কৰিবই নোৱাৰো আৰু ব্যায়াম কৰিলে ফ্ৰেছ ফ্ৰেছো লাগে মনতটো আৰু কিবা এটা ভাল লাগি যায় মনটো। আনন্দৰে ভৰি যায় আৰু গোটেই দিনটোও ভাল লাগি যায়, তই পাৰনে?
সেইটো হয় কিন্তু দেই, ব্যায়াম কৰিলে শৰীৰটোও ভালে থাকে আৰু মনটোও ভালে থাকে। মই আ সদায় নকৰোঁ বাৰু কিন্তু বন্ধ পালে বা সপ্তাহত চাৰি পাঁচদিন মই কৰোঁ ব্যায়াম তো আৰু কৰিবলৈ চেষ্টা কৰোঁ পূৱা উঠি মই সেইখিনি কৰোঁ আৰু যদি তই কৰি আৰম্ভ কৰিব বিচৰা তেতিয়াহ'লে প্ৰথমতে মানে দহ মিনিটমানে কৰিবি সেইখিনিয়ে যথেষ্ট হ'ব। আৰু চাবি যেতিয়াৰ পৰা মানে ব্যায়ামটো আৰম্ভ- কৰিবি তাৰে এহ দহদিন পিছত এনেকুৱা লাগিব- তোৰ শৰীৰটো তোৰ মনটো সকলোবোৰ মানে- ঠিক আছে সকলোবোৰ ভাল আছে, ভালদৰে কাম কৰি আছে আৰু এলেহুৱা ভাওটৌন- অকমান মানে নহ নোহোৱাও হ'ব। বোৰ মানে অলপ অঁ মানে এইবোৰ চেঞ্জেছ তই দেখা পাবি।
উম ঠিকেই ক'লি তই, মানে মই দুইদিনমান গৈছিলো হা মাৰ লগত খোজ কঢ়িবলে। মানে ৰাতিপুৱা খোজ কঢ়াটো ইমানেই বেছি ভাল লাগে, দুদিনমান গ'লো তাৰ পিছত আৰু- চাই নোযোৱা হ'ল নোযোৱাই হ'লও, তো মানে ফ্ৰেছ যিটো বতাহ- ইমান বেছি ভাল লাগে কিবা এটা মানে- এনেইতোৰ দিনটো তই চাবি ধূলি বালি ইমান থাকে পলিউচনে পলিউচন কিন্তু- ৰাতিপুৱা সময়খিনি- এনেকুৱা ভাবে নাহে ইমানেই বেছি ভাল লাগে ৰাতিপুৱা সময়খিনি। ভাবিম মানে মই আগলেও মানে ভাবিম আৰু কি মই যাতে খোজ কাঢ়িব যাবলৈ পাৰো, কিন্তু মই নোৱাৰোৱে। আৰু ধুপ আৰু মই ৰাতিপুৱাটো ন বজাত উঠোৱে। আৰু দুপৰীয়া মই দু দুটা বজাত মই শুই যাওঁ শুই যাই কিনে একেবাৰে গধূলি উঠো।
পুৱা যদি খোজ কঢ়া অভ্যাসটো ৰাখা তেতিয়াহ'লে এই এলেহুৱা ভাওটো নোহোৱা হ'ব। এইটো মই কৈছোঁ আৰু তই মানে এইটো বস্তু চেষ্টা কৰিবি। ময়ো মানে ব্য ব্যায়ামৰ মানে এই বস্তুটো কৰি আছোঁ আৰু চাগে পিছলৈ আমাৰ ভালেই হয়।
উম সেইটোৱে আৰু মানে কি হয় এতিয়া। মই যেতিয়া মানে হোষ্টেলত থাকো তেতিয়াতো ভালকে হয় ঘৰত আহিলে অলপ এলেহুৱা হৈ যাওঁ আৰু।
অঁ তাকেই আৰু। ঠিক আছে বাৰু পিছত মই কথা পাতিম হাঁ এতিয়া এইবোৰ আলোচনা পিছলৈও কৰি থাকিম বাৰু।
উম ঠিক আছে তেন্তে।
অঁ অঁ।